আহ খুৰি দিওঁ কওকচোন।
অ ভাল নে আপোনাৰ।
কোন।
ভাল ভাল ভাল এই ইমান দিন লগ পোৱা নাই। তাকে বলো কথা অকমান পাতো।
তাকে তাকে তাকে তাকে। আপোনাৰ ঘৰ সকলোৱে ভাল।
ভাল ভাল ভাল আপোনাৰ ভাল নহয়।
ভাল ভাল।
হয় গৰমতটো ইমান পৰিছে। মানে মই আপোনাক। ক'বই নোৱাৰি ইমান গৰম পৰিছে নহয় সেইটো কাৰণে বাহিৰতে বহি আছো। মেখেলা চেখেলা দাঙি।
গৰম ইমাহ সহজ্য কৰিব নোৱাৰি ন হয়। আপুনি কথা এটা গম পাইছে নাই বাৰু।
হয় কওকচোন।
এই আমাৰ যে পাপা আমাৰ ঘৰৰ এইখনৰ কাষৰে পাপা।
হয়।
অ। তাৰ হেনো ছোৱালীজনী হেনো বেলেগ ল'ৰা এটা আথানি বুঢ়ী ল'ৰাটাৰ সৈতে হেনো লিঙি মাই।
ই ইচ শ শি হয় নেকি মই গমেই নাপাওঁ নহয়।
শুনি গানোম সিয়ৰি উঠিছে।
হয় হয় অ।
সিদিনাখন আৰু মই দেখিছো আৰু পুলৰ ওপৰত দুয়োটাই হাতৰ হাত থৈ কথা পাতি আছে। অ মইগৈ আকৌ থ তাতে কলো ধৰা পৰিলো নহয়। মই গৈ কলোগে তোমালোক গেইটায়া ইয়াত কি কৰি আছা তাৰপিছত কৈছ বোলে হেই। কথা পাতি আছো লগৰ মই বোলো ইমান ডাঙৰ ল'ৰাটো তোমাৰ লগৰ কেনেকে হল। দেখিছ না বৰ ৰাম ৰাম চি আমাৰ দিনত এনেকুৱা হোৱা নাছিল দেই কোনো।
নাই নাই নাই আজিকালি লৰা ছোৱালী মানে কি কব আজিকালি লৰা ছোৱালীৰ। কথা চবতে এনেকুৱা কাহিনী গম প।
ৰাম ৰাম।
ৰাম ৰাম নাপায় নাপায় দেই আপোনাক মই কথা এটা কওঁ আমাৰ। ঘৰৰ ওচৰৰ এই গৌতম শইকীয়া যে। হয় গৌতম শইকীয়াা যে তেওঁ এই কাকলি বৰাৰ লগ। এনে খোৱা মান। লিলি মাই মই আপোনাক কিনো কম ৰাস্তাই ঘাটে চুমা খোৱা। সাৱতা সাৱটি সেইবোৰ কি গম পায়নে। নাপায় আজিকালি লৰা ছোৱালীয়ে সেইখন ৰাস্তাই ঘাটে কৰিব নাপায়।
আমাৰ ছোৱালী ইমান ডাঙৰ।
প্ৰভাৱ পৰিব।
হয় আমাৰ ছোৱালী ইমান ডাঙৰ হ'ল। সেইবোৰ কিন্তু কোনো কাহানি কোৱা নাই আকৌ।
নাই নাই আমাৰ লৰা ছোৱালীক আমি কোন কাহানিও কৰা নাই আৰু আমি এইবোৰ কৰিবলৈ নিদিওঁ।
অ আমাৰ সবোৰ কোনো প্ৰেম কাহিনী নাছিলেই আমি। যোনটো লোৱা চাই দিছোঁ তাৰ লগতে বিয়া হৈ ধুনীয়াকে গৈছে।
হয় হয় আমাৰ ছোৱালীও এতিয়ালৈকে। কোনো ল'ৰাৰ লগত লগ চগ কৰা নাই দেই এইবোৰ নাপায় গম পাইছেনে এখন সমাজত আমি বাস কৰো যিহেতু আমি সমাজৰ মাজত থাকি দিব লাগে এইবোৰ নাপায় নহয় চুমা খোৱা খুই খাবতা - খাবতি ৰাস্তাই ঘাটে এইবোৰ ভাল কথা নহয় সমাজখনত কেনেকে প্ৰভাৱ কৰিব পাৰো আপুনি ভাবিছেনে?
অহ, সেই কাৰণে আমি আমাৰ ছোৱালীজনীক সোনকালে বিয়া দি পঠিয়াই দিলো।
হয় -হয় আমাৰ জনীকো মানে এই সোনকালে বিয়া মই মানে আজৰি হোৱাৰহে ধান্দা মাৰিছো আৰু
হয়, কেলে কথাটো আপুনি কথাটো লক্ষ্য কৰিছে নাই আমি যদি ফকলিয়া ল'ৰা এতালৈ যদি এ বিয়া দি তেতিয়া আমাৰ এটা কাজিয়া হব সিহঁতক খুব কাজিয়া হ'ব। ল'ৰাটোৱে যদি থাপৰ এটা মাৰি দিয়ে তেতিয়া ছোৱালীজনীও ওল্টাই থাপৰীয়াব। সেইটো কাৰণে মই অকমান কথাটো লক্ষ্য ৰাখি অকমান ডাঙৰ ল'ৰা এটা বেছি ডাঙৰ নহয় ল'ৰা টো আপোনাৰ পঞ্চাশ পচপন্ন মান বয়স হব। ছোৱালীজনী বেছি বয়সো নহয় বিশ বছৰ। সেইটো এটা সিমানটো বেছি বয়সৰ গেপতটো নাই ত্ৰিশ বছৰ মানৰ গেপ।
হয় হয় হয়। সেই তেনেকুৱা এইবোৰ কাহিনী মানে কিনো কব আজিকালিৰ সমাজ কন নো ক'লে গতি কৰিছে আৰু কিনো কব আপুনি এই ভি ভি ৰাম শইকীয়াৰ যিটো ডাঙৰটো ল'ৰা
অহ, এ তেওঁৰ কথা মনো কোনে নজনাকে আছে বাৰু। তেওঁ বৰ অসভ্য লৰা নহয় অহ।
কিমান ডাঙৰ কাম সি কৰি দিলে।
বাপেকে ইমান কষ্টকে তাক ৰাখিছে তাকে থাকে থুইত।
হয়, সে হ ইমান ফকলীয়া ল'ৰা তোৰ এই ছোৱালীজনীক আনি ঘৰ সোমোৱাবলৈ তই ক'ত সাহস পাই বাপেৰটোৱে তোক ইমান কষ্ট কৰি মৰমত ৰাখিলে সেই একেটা বাপ বাপেৰকে তোৰ কাৰণে পুলিচ আহি চৌহদত যে গালি -গালাজ পাৰি থৈ গুচি গ'ল সেই একেটা বাপেৰক তোৰ জানো অকনো বেয়া লগা নাই হা, এইবোৰ ফকতীয়া কাৰবাৰ তহঁতৰ কিহৰ
অহ, তাৰ পাছতে সেইজনী যিজনী ছোৱালী সি আনিছিলে এই ছোৱালীজনী আকৌ আমাক পিছতে এটা ল'ৰা লগৰ সাৱতা- সাৱটি নহয় সিদিনাখন অহ সিদিনা সমূহ ছোৱালীজনীয়ে ফটো দেখাইছে এ ছোৱালীজনীক গাঁৱ ককালতে হাত দি -দি দুয়োটাই কঁকালৰ হাত দি -দি ফটো মাৰি দিছে। থুইত মোৰ গাৰ নোম শিয়ৰি উঠিলে নহয় যিটো লয়াই পৰিয়ালক ছোৱালীজনী আনিছিলে সেই ছোৱালীজনীয়ে বেলেগ এটা ল'ৰালগত লিলি মাই ককালত হাত দি- দি ফটো মাত চি কটা থুই এনেকুৱাও নো বাৰো ফটো মাৰি দিব লাগে নে
হয় -হয় দেখিছা নে এইবোৰ আজিকালি ল'ৰা- ছোৱালী কান্দ কাৰখানা ইমান নোচ চৰিত্ৰহীন ছোৱালী জনী তই ঘৰত আহি সুমোৱালিহি তাৰ পিছতে আকৌ বেলেগ এটা ল'ৰাৰ লগত সেইবোৰ কৰে তেনতে তোৰ এই ঘৰখনৰ টোৰ সন তোৰ সেই ছোৱালীজনীৰ কাৰণে পুলিচৰ কেছ হল তই তিনিমাহ, চাৰি মাহ জেল কাটি আহিলি তোৰ বাপেৰতোৱে ইমান খিনি কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিলে মৰমত সেই একেটা বাপেৰে পুলিচৰ পৰা গালি- গালাজ শুনিলে তাৰ পিছতো তই যদি অকণো লাজ নাপ- ছোৱালীজনীয়ে যদি অকণো লাজ নাপায় তেন্তে কেনেকে হয়, আমাৰ দিনত কিন্তু এইবোৰ নাছি
নাছিলে- নাছিলে- নাছিলে আৰু এটা সি ছোৱালীটো -ছোৱালী ফ কুমলীয়া এইকণত যে ৰঞ্জিত এই ৰঞ্জিতো বৰ হাৰমি মানুহতো এ ঘৈনীয়েক আছে তাইৰ দুজনী ছোৱালী আছে তাৰো উপৰি আৰু বোৱাৰী এজনীৰ লগত লিলিমাই নহয় সিদিনাখন আঠানি বৰিত তাৰো তাক এ পাঁচটা, ছটা ল'ৰাই ঘেৰা মাৰি ধৰিলে ছোৱালী বোৱাৰীজনীক লগ কবলৈ তাতেনে ঘৈনিয়াকে কিমান কষ্ট এক গৈ উলিয়াই আনিছে। দেখিছা নাই বাওঁ থুইত এবুগা নম শিঙি যায় দেই কি যে ল'ৰা ছোৱালী আৰু মতা এইটো দেখিছেনে এনেকুৱা মতাটো কোবাই মাৰিব লাগে মহ' হোৱালে। শেষ কৰিলোহেঁতেন।
নাপায় নাপায় নাপায় আজিকালি সেই ল'ৰা ছোৱালীৰ মানে আপুনি কিনো কথা কব অ আজিকালি আকৌ এইবোৰ কিবা ডেট ফেট ওলালে নহয় আপুনি গম পাইছেনে হে আজিকালি ল'ৰা ছোৱালী বোলে ডেতত যায় নাই আমি আকৌ সেইবোৰ নাথ জানো দে কি ডেত চেদ তাৰ পিছত এই সামাজিক মাধ্যম এইবোৰ কিবা ফেচবুক নে হোৱাটছআপ তাতে শুনিবলে পালো বোলে সেই ল'ৰা এটাই ছোৱালী এজনীক ডেটত গৈছিলে দেই তাৰপা তিনিশ সত্তৰ টকা দি বিৰিয়ানী খোৱালে ছোৱালীজনীক ল'ৰাটোৱে তাৰ পৰা কিবা বেয়া হয় - হয়। কিবা বেয়া কাম কৰাৰ ধাণ্ডা নহয় দেখিছেনে বাৰু এই বিয়া নপতাকে এইবোৰনো বেয়া কাম কৰা ধাণ্ডা
অহ - আ-অহ আৰু এটা কথা শুনিছো এনেকে হেনো ল ভীং বুলি কয় আমাৰ ছোৱালীয়ে কৈছিলে ল'ৰা ছোৱালীয়ে হেনো বিয়া নপতাকে তাকে একেলগে তাকে চি কটা এইবোৰ কি যে শুনিবলৈ পাই আছো বিয়া নপতাকে‌ নো বাও অচিনাকি ছোৱালীয়ে এজনী আৰু ল'ৰা এটা বৰ একেলগে থাকিব পাৰে নে ৰাম ৰাম আমাৰ দিনত হোৱা হলে আমাৰ দেতাহঁতে কাল ভাঙিলেহেঁন আজিকালি বাপেক মাকে একো নকয় এইটো এইটো অ বাপেক মাকে নিশিকোৱা কাৰণে হৈছে গম পাইছে নে বাৰু আপ
হয় এই শাসন কৰিব লাগে জানা নে আজিকালি ল'ৰা ছোৱালী এইবোৰ চব বেয়া হৈছে সেইবোৰ ল'ৰা ছোৱালী এ উই লিভিহিং কিবা অচিনাকি লৰা ছোৱালীৰ লগত চুমা খোৱা খৈ গাখীৰ চোৱা চুই সেই বোৰো কৰিব লাগে নে বিয়া চিয়া নপতাকে নাপ নাপায় নাপায় নাপায় নাপায় এই এই আ আজি কালি তো এই ল'ৰা ছোৱালী লৰা ছোৱালী সেই বোৱাৰীবোৰৰো কম নহয় কিন্তু দেই বাৰী বেয়াও আজিকালি পুৰকীয়া প্ৰেম গম পাইছে এইবোৰ ডাঙৰ ডাঙৰকে ক'ব নোৱাৰি এইবোৰ কথা এই বোৱাৰী বিলাকেও এইবোৰ কিবা সামাজিক মাধ্যয়মত এইবোৰ মানে মতা মানুহক লগত ইচ ৰাম ৰাম যিবোৰ কথা পাতে আকৌ যি যি অশ্লীল ভিডিঅ' সেইবোৰ দিয়ে নহয় মই নিজেই দেখিছো
অ তেনেকে তেনেকেও ওথনি আৰু মই এজন এ এজনীৰ লগত কথা পাতিছিলো তাই মোক কৈছে বাবুলৈ জীয়েকেও হেনো এ এনেধৰণে কথা পাতি থাকে আৰু কথাটো হয়ও সিদিনাখন আৰু মই যে তামোল খাবলৈ সেই কণে মানে ঘৰলে গৈছিলো আৰু তাইকতো মোৰ বাট এটা লগ পালো ফোনটো কটক কটক টিপি আছে তাৰ মাত সাৰ দিবলৈও সময় নাপালো দেখিছা ন ব আগতে আমাৰ আমি ডাঙৰ মানুহবোৰ কি সুন্দৰকে মাতো ভৰি চুই ছো আজিকালি ল' ছোৱালী সেইবোৰ কোনো নিয়ে নাই না ভুই চোৱাতো দূৰে কথা মাত এষাৰো নিদিলে
হয় হয় আমি আমি সন্মান গম পাইছা ডাঙৰ মানুহক আমি এতিয়াও আমাৰ কাষেদি যদি কোনোবা জ্যেষ্ঠ মানুহ এজন পাৰ আমি এতিয়াও ধুনীয়াকে মাত সাৰ দিও হেৰু তহঁতে বাৰু একো কৰিব নালাগে মাত সাৰ দে
অ
মোবাইলটোতে যদি সোমাই থাকো অকলশৰে এনি টাইম যদি তত মোবাইলটোতে সোমাই তেতিয়া কেনেকে হয় কচোন। এই মাত সাৰ দিলে তহঁতৰ কি যায় হে তহঁতৰ কি যায় মাত খাৰ দিলে মাত খাৰটো দিব লাগে।
অ তেনেকে মই এতিয়া মিনতি ঘৰত আৰু চাহ একাপ খাবলৈ গৈছিলো অ এতিয়া আমি বেয়া লোকৰ বদনাম নাগাও সেইটো বেলেগ কথা কিন্তু মিনতি ঘৰত মই চাহকন খাবলৈ যাওঁতেনে আৰু তেওঁ যি ডাঙৰ পুত্ৰ আহ ভোলা এ সি আৰু ফংটো কটক কটক কটক কটক টিপি আছে অ ইমান আগত তেওঁৰ মুখ আগত ততে মই বহি আছো বোলে মাত সাৰ দিও আইতা বহিছেনে নাই তাৰ মাত এষাৰ নিদিলেও কিমান অভদ্ৰ হৈ গৈছে ল'ৰা ছোৱালী ঠেই
এই ভোলাও কম ল'ৰা নহয় কিন্তু আপুনি জানে হ কোনোবা এ জনী ছোৱালীৰ লগত সিও এ প্ৰেম চেম কৰি আছে কিবা হে এইবোৰ জন্মদিন পাতে বোলে কিবা ৰুমত ৰুমত মনে মনে সোমাই কিবা জন্মদিন পাতে বোলেহে সেইবোৰনো তহঁতৰ এতিয়া কৰিব লাগে নে হেৰৌ এই আমি এই বুৰি হলোহি আমাৰ জন্মদিন আজিলৈকে আমাৰ মতাই পাতি নোপালে। হা তহঁতে এই বিয়া এতিয়া নপতাকে এতিয়ানো সেইবোৰ জন্মদিন কাটি কেক কাটি এ চুমাত চুমা খাই সেইবোৰনো কৰিব লাগে ন তহঁতে এতিয়া এই বয়সত হা এইবোৰনো ভাল কথা আমি বদনাম নাগাও গম
তাকে আমি বদনাম কত বদনাম গোৱা মানুহ নহয়
সেইটোৱেই কৈছো আমি কিবা এটা কলে আমাক বেয়া পাই পাইছে আমি হেনো বদনাম গায় ফুৰো আমি বদনাম নাগাও নহয় আমি ভকটোৰ কথা কওঁ আমি সঁচাটো কওঁ সঁচাটো কলে যদি তহঁতে বেয়া পাওঁ কেনেকে হয় কওকচোন
এতিয়া আমাৰ ছোৱালী কেইজনীকে চাব পাৰে হয়ে নাই অ আমাৰ ছোৱালী কেইজনীটো এতিয়া কোনো তেনেকুৱা ধৰণৰ কথা শুনা নাই কোনো আহ তেওঁলোকে কাৰণ ধুনীয়াকে আমি যাক চাই দিছো তাৰ লগতে বিয়া হৈ গৈছে এনেকুৱা হ'ব লাগে ল'ৰা ছোৱালী
হয় হয় এইবোৰ ভাল কথা নহয়তো হে এনেকে হলে কেনেকে হব আমি সমাজখন কোনফালে গতি কৰিছে বাৰ আপুনি নিজেই চাওকচোন এই নৱপজন্মতো উঠি অহা ল'ৰা ছোৱালী খিনিয়ে যদি তেনেকুৱা কৰে এ কেনেকে হ'ব
অ এতিয়া ভোলা অ এতিয়া ভোলা এইটো যিটো বেমাৰ সিটো মাছ মাংসতটো খাব নালাগে সেইবোৰ মোৰ মুখত লবলে ঘৃণ লবলে ভয় লাগি গৈছে সেই মাছ-মাংস সি খাই তাই ইমান বেমাৰ সি তথাপিতো সেইবোৰ সি এৰিব পোৱা নাই দেখিছানে বাৰু
নাই পৰা নাই হা আৰু আপুনি সেইটো বাদ দিয়ক সি শুনা মতে সি হেনো মনে মনে গাহৰি খাই জানানে
ইশ্চ ৰাম এইটো বৰ ডাঙৰ কথা এটা কৈ দিলে নহয়।
হয় সেইবোৰনো আমাৰ মানুহে খোৱাৰ কথা নাই।
গাহৰি চি কতা ৰাম-ৰাম
কৈছো হা গাহৰি সেইবোৰ তেজ গৰম বস্তু হ আমি নাখাও সেইবোৰ অজাদি মানুহ মানুহে খাই গাহৰি হ আমিতো নাখাও সমাজতো কিবা এটা আমি ভাবিছিল সেইবোৰ নিয়ম বনাইছো আমি নাখাও বুলি গাহৰি সেইবোৰনো গাহৰি খোৱা বস্তু নে চি কটা ভাবিয়ে আমাৰ ঘৃণ লাগি গৈছে।
ইয়াক এনেকে হলে দেখোন নামঘৰ সোমাবলৈ দিয়াই হ'ব নালাগে কাৰণ এইটো আমিটো খাব খাব নালাগে গাহৰি।
এতিয়া কৰিব কি আমি নকওঁ গম পাইছে। সেইটোৱেই আমি এতিয়া নকও আমি কলে বেয়া পাব আমাক। সেইকাৰণে আমি নকওঁ হ কিন্তু নক‌ই নোৱাৰি গম পাইছানে। সেই আমি এটা ধৰ্মীয় অনুষ্ঠান। পাতি থৈছোঁ সেই ধৰ্মীয় অনুষ্ঠানটোত যদি কোনোবাই গাহৰি খাই সোমাই। আমাৰ নিজৰে জানো বেয়া নালাগে।
অ সিদিনাখন যেনেকে আমি ভাগৱত খন পাতিছো তাতোতো সি তেনেকে।